হেল্ল', অ ' আপুনি? কোনে কৈছে? হেল্ল', হয়।
হয়।
ভালনে আপোনাৰ?
একদম বঢ়িয়া।
বাৰু। জুলাই মাহত ক'ৰবাত যোৱাৰ প্লেন আছে?
জুলাই মাহত জুলাই মাহত বেংগলোৰ যাম।
বাৰু এতিয়া বেংগলৰ চিলেক্ট কৰাৰ কিবা উদ্দেশ্য
বেংগলোৰত বেমাৰ দেখাব যাম। উম,
আৰু লগতে ফুৰা চকা কিবা?
লগত ফুৰা চকা একো নাই, বেমাৰ দেখাম। বেমাৰ দেখাই ঘূৰি আহিম। উ,
বাৰু এনেই মানে ভাল লগা ঠাই ভ্ৰমণৰ উদ্দেশ্যে খুব ভাল লগা ঠাই কেনেকুৱা? হিল এৰিয়া নে তেনেকুৱা। থকা কিবা বিশেষ আছে?
আছে শ্বিলং যাম।
বাৰু এনেই তাৰ বাহিৰে বেলেগ এনেই মই। দিল্লী আশে -পাশে অকণমান যাম বুলি ভাবি আছোঁ।
কেতিয়া যাব?
জুলাইৰে মাজমানত নত যাম আৰু।
কিমান মান তাৰিখ?
তাৰিখ তোৰ? তাৰিখটো লৈ যোৱা এনেই ভাবি আছো আৰু কাটিম আৰু এইকেইদিনতে, টিকট বাৰু যি নহওঁ এনেই ফুৰিব গ'লে মোৰ ভাল লাগে কিন্তু এতিয়ালৈকে যিখিনি গৈছো সেই হিচাপে পুৰি জগন্নাথৰ সাগৰৰ পাৰ্ক খিনি মোৰ বৰ প্ৰিয়। গতিকে কোনোবাই যাব খুজিলে মানে মই কওঁৱেই আৰু সেইখিনি যাবলৈ কিছু সময় খুব নিৰলে কটাবৰ কাৰণে ভাল বাৰু
দেল্লীত যাব নে পুৰীত যাব
মই এইবাৰ যাম দেলহি কিন্তু কোনোবাই ক'ৰবাত যাব বিচাৰিলে মই কওঁ আৰু পুৰি যাবলৈও ভাল লাগে
দিল্লী ওচ মচৰাত মথুৰাত যাব পাৰে বিন্দাবন
দিল্লীৰ সেইখিনি বাৰু এনে আগে পিছেও অলপ গৈছো কিন্তু থকাকে যাব পাৰিলে বেছি ভাল আৰু দৌৰা দৌৰি কৰাতকৈ
উম
মানে তাতে এ বাৰু যিয়ে নহওক
দেল্লীহিৰ পৰা অমৃতসৰো আপোনাৰ ওচৰৰ অমৃতৰ
এইখিনি সময় আচলতে দেল্হি যোৱাৰ কথা দেলহি কথা কোৱা যায় যদিও গৰমতো বেছি পৰে তো গতিকে মানুহে হিল এৰিয়াত গৈ বেছি ভাল পায় এইখিনি সময়ত জুলাই মাহ বা তেনেকুৱা বাৰু যি নহওক ভ্ৰমণ হিচাপে যদি আমি কথা পাতোঁ তেতিয়াহ'লে মই বিচাৰিম কেনে অলপ ছাজেষ্ট কৰক কেনেকুৱা ঠাই সঁচাকৈ যোৱাটো আমাৰ বয়সত বেছি ভাল যদি আইডিয়া আছে অলপ জানিব বিচাৰোঁ
অমৃতসৰ যাব পাৰে
উম
অমৃতসৰ দেহল্লীৰ পৰা ওচৰতো হ'ব। দেলহি পৰা আপোনাৰ এৰাউণ্ড দিল্লীৰ পৰা জয়পুৰৰ ওচৰ
আৰু অমৃতসৰ গৈ আকৌ তাতে থাকিব লাগিব চাগে ৰাতিটো বা তেনেকুৱা ষ্টে' কৰিব লাগিব
অ ৰাতি থাকিব লাগিব আমি চৰত আপোনাৰ ৰাতি দিন বুলি কথা নাই দিনে ৰাতি সকলো সময়ত গৈ থাকিব পাৰি খোলাই থাকে গুৰু্বাৰ আৰু বহুত ধুনীয়া জেগা অমৃতসৰ।
খালে নাই ৰাতিপুৱাৰ পৰা কিবা তেৰেনট। নাই।
অ পুৱা ৰাতি আপোনাৰ সময়। খিনি বৰ ধুনীয়া হয় অমৃতসৰত।
কিবা
পুৱা ৰাতি আপোনাৰ তাতে স্নান কৰা যায় স্নান কৰি যেতিয়া গুৰু দুৱাৰ মানে দৰ্শন।
মানে সেই গুৰুদ্বাৰৰ সন্মুখত যে এটা আমি সাধাৰণতে দেখা পাওঁ সেইটোত স্নান কৰে নেকি? তাৰমানে সকলোৱে তাতে স্নান কৰে। কৰে নেকি নে কি।
সকলো বিলাক কথা নাই যোনে যাৰ ইচ্ছা।
ইচ্ছা আৰু অ'কে তাৰপিছত তাতে লংগৰ।
লংগৰ গোটেই দিনে নিশাই চলি থাকে।
অকে এনে আৰু গোটেই এৰিয়াটো যদি। ঘূৰা যায় তেতিয়াহ'লে কেনেকুৱা কিমান সময় বা কেনেকুৱা টাইমৰ। প্ৰয়োজন হয়।
ক'লকে।
গোটেই এৰিয়াত।
দে অমৃতসৰত আপুনি গ'লে অমৃতসৰত ব। গগা বৰ্ডাৰ। ৱাগ বৰ্ডাৰ তাৰপিছত। আৰু এনেকুৱাই বিভিন্ন জেগালৈকে যাব পাৰে আপুনি।
মাৰু এনে হিলে। য় আইডিয়া আছে কিবা মই যদি ভাবোঁ যে ইয়াৰ পৰা মই এনেকৈ ডাইৰেক্ট।
কে পাব অমৃতসৰ। আপুনি তেতিয়া ৰাজস্থান চাইডে যাব পাৰে ৰাজস্থান চাইডে গ'লে। আপুনি অলপ পাব। হিল এৰিয়া হিল এৰিয়া আছে তাৰপিছত আপোনাৰ বা আপুনি যদি একদম হিলী এৰিয়া ফালে যাবলৈ যায় তেতিয়াহলে নৰ্থ ইষ্ট চবতছে বেষ্ট।
অ'কে না।
নৰ্থ ইষ্ট তাত মেঘালয় অৰুণাচল। উ্ত প্ৰদেশ মিজোৰাম মণিপুৰ।
মই বাকী বাৰু গৈ পোৱা সাধাৰণতে মেঘালয়টো জানো আৰু মেঘালয় সেইখিনি চেৰাপুঞ্জীৰ পৰা আদি কৰি ভাল লগা থ।
মেঘালয়তকে বেছি তাতকেও বেছি ধুনীয়া আহ তাতকে বেছি ধুনীয়া। আপুনি যদি মিজোৰাম যায়, মিজোৰামৰ এৰিয়াতটো বহুতে ধুনীয়া।
মিজোৰামটো গম পোৱা নাই বাৰু আজিলৈকে মই তেনেকুৱা।
মিজোৰাম বহুত মিজোৰামত গোটেই এৰিয়াটয়ে হ এৰিয়া আৰু বহুত সুন্দৰ। আপোনাৰ ক্লাইমেট।
উ তাত মানে থাককা চকা আছে ন?
নিজৰ নামত থকা সুবিধা আছে।
উ মিজোৰামত তেনেকুৱা মিজোৰাম ইয়াৰ পৰা গ'লে কেইদিন দুই ৰাতিৰ প্ৰয়োজন হ'বনে?
দুই ৰাতিতকে বেছি সময় লাগিব আপোনাৰ। গ'লে এটলিষ্ট। মিনিমাম আপুনি চাৰি পাঁচ দিনৰ কাৰণে যদি যায়, নিজৰাম আপুনি ভাল মতে ঘুৰা ফুৰা কৰিব পাৰে। আৰু যদি অসমতে ওচৰতে কৰবাত। ভাবে তেতিয়া হাফলঙো যাব। হাফলঙৰ বৰ ধুনীয়া ডিমা হাচাও পানী মৌ।
এইটো এৰিয়াত মানে। চামাৰৰ কাৰণে ভাল ন?
ছামাৰৰ কাৰণে হয়, ছামাৰৰ কাৰণ আপুনি মেঘালয় যাব পাৰে অৰুণাচল যাব পাৰে। তাৰ লগতে আপুনি মিজোৰামো যাব পাৰে মি। মিজোৰাম যাব পাৰে, সাধাৰতে মেঘালয় আৰু অৰুণাচল প্ৰদেশ মানুহে গৈয়ে থাকে কিন্তু। মিজোৰাম ইমান।
নাই নাই তাকে তাকে মই ইমান নাজানো, সনেকে মই ইমান গম নাপাও। হয় বাৰু কিন্তু এনেই চাব লগা হিচাপে অৰুণাচল বা মিজোৰামত মানে চাবলগীয়া ঠাই কোনটো বেছি মানে। বেছি ভাল আৰু যদি আমি চিলেক্ট কৰো যে। দুটা ঠাইত যাবলৈ নোৱাৰিম, একেইদিনতে। যিহেতু মাজত। তাই গৈ মেঘালয় দুদিন থাকে, থাকি আহিম গতিকে তে। তেতিয়াহ'লে কোনটো মানে ঠাই। গ'লে অলপ বেছি বস্তু দেখেব।
যদি আপুনি গুৱাহাটীত থাকে তেতিয়াহলে গুৱাহাটীত। ৰাতিপৰা আপুনি মেঘালয় যদি যায় তেতিয়া আপোনাৰ দুদিনৰ ভিতৰত ঘূৰি আহিব পৰাকে যাত্ৰাটো বেছি আপোনাৰ সহজ হ'ব। কিন্তু যদি আপুনি আপাৰ আছৰ ফালে থাকে, তেতিয়া আপুনি অৰুণাচলৰ ফালে গ'লে। বেছি আপুনি আপোনাৰ সুবিধাজনক হ'ব ত' গুৱাহাটী বা অৰুণাচল প্ৰদেশ গুৱাহাটী বা আাৰচমৰ চাইডৰ পৰা যদি বাদও দিয়ে তেতিয়াাহ'লে আপুনি তাৰ মাজেৰে মিজোৰামো যাব পাৰে কিন্তু মিজোৰামত যাব আপোনাৰ চাৰি পাঁচ দিন সময় লাগিব
বাপৰে বাপ হয় নেকি মানে গুৱাহাটী ৰাতিপা ষ্টাৰ্ট দিলে সেইটোকে এদিনতে গৈ পামনে
হয় পাব
তাৰপিছত আৰু মানে তাত থাব চাবলগীয়া খুব ভাল ঠাই আছে তাৰ মানে ন ন অকল হিল এৰিয়াাই এনে উ
হিল এৰিয়া প্ৰাকৃতিক সৌন্দৰ্য
মানে কিছু মান বস্তু থ
ঠাইতে ওখ ঠাইতে চাপোন
অ'কে বাৰু এনেই যেনেকে ডাউকেইখনৰ পানীখিনি এনেকে খুব আছে নক কিছুমান স্পেচিফিক অ প্লেছ কিছুমান আছে সেই তেতিয়ে চাব যায় যে নদীখনৰ তল খিনিও গোটেই খিনি মানে ইমান পৰিষ্কাৰ মানুহে দেখা পায় তেনেকুৱা
হয় ডাউক কিন্তু আপোনাৰ বাৰিষা দিনত আপুনি সেই ডউটি ত সেই সৌন্দৰ্যটো আপুনি নাপাব। ডাউকত আপোনাৰ সেইষ সৌন্দৰ্যতটো চাবলৈ হ'লে আপুনি ছেপ্তেম্বৰ অক্টোবৰ মাহৰ পিছত গ'লেহে সেই আপোনাৰ পানীখনৰ একদম নৈখনৰ তল দেখা পোৱা পানী দেখা পাব এতিয়া হয় সেইটো আপোনাৰ অক্টোবৰৰ পিছতহে হয় কিন্তু জুলাই বা এনেকুৱা বাৰিষা দিনত যদি আপুনি যায় তেতিয়াহ'লে পানীবোৰ অলপ ঘোলা হৈ থাকে যিহেতু বৰষুণ চলি থ একদম হৈ থাকে সেইটো কাৰণে
অ'কে কি নৰ্থ ইষ্টত আছে
হয় বহু গোটেই নৰ্থ ইষ্ট খনে চাবলগীয়া।
তাকে এতিয়া স্পেচিয়েলি আমি এতিয়া অৰুণাচলৰ কথা ভাবিলে অৰুণাচলত তেনেকুৱা মই বিশেষ একো নাজানো যে এইটো ঠাই চাব লাগে
অৰুণাচলত ডিৰাং ভেলি আপুনি যাব পাৰে কি কিমিং দৰাং ভেলি জিৰো
মানে নৰ্থ ইষ্টৰ যদি মই এতিয়া বাকী মইতো খুব কম গৈছো ফুৰিব তথাপি যদি কওঁ যে মই দুই এটা ঠাইতহে যাম এইবাৰ তেতিয়াহলে মেইনলি কোনটো মানে
আপুনি অৰুণাচল ললৈকে যাওক পইচা পাতিয়ে হওক সকলো ফালৰ পৰা যদি চাবলৈ যায় তেতিয়াহ'লে মেঘালয় ফাৰ্ষ্ট আপোনাৰ অপচন হয় ছেকেণ্ড অপচন আপোনাৰ অৰুণাচল থাৰ্ড অপশন আপুনি ম জোৰাম যাব পাৰে
অকে বাৰু ভাল লাগিল আকৌ কেতিয়াবা জানিবলগীয়া থাকিলে ফোন কৰিম আজিলৈ এৰিছোঁ অঁ ধন্যবাদ
ছিক্স